কি কৰি আছা
কেজত গৈ আছো তুমি
এ ময়ো সেয়া ভাত পানী খাই উঠিলোঁ। ভাত খালা
অ ফাগুণীকে পালো।
কি টকাৰি দি খালা। আৰু একো বনোৱা নাই।
নাই মাংস বনাইছিলে খোৱা নাই।
অ তুমি মাংস খাই বেয়া পোৱা নেকি।
উম নেলাগে।
অ এলাৰ্জি ভাল হোৱাই নাই
নাই
এলাৰ্জিহলে মাংস বাও খাব নালাগে। ঠিকে কৰিছা বাৰু মাংস খালে বেয়া ময়ো আজি হেৰি কৰিলোঁ। মই দালি বনালো আকৌ কচুলতি ভাজিলো তাৰপিছ পিছত ভাত উম
কিমান বনাইছে আলহী আহিছে উম
নাই আলহী আহা নাই হেৰি। দুপৰিয়া ভাজিছিলো ছোৱালীজনী নাখালে এ স্কুলৰ পৰা মানে হেৰি। আলু পিটিকা অকমান আনিছিলোঁ দালিৰ ঘৰত আ আছিল সেয়া দিয়ে খালে আৰু উম এতিয়া মানে সেৱা দি নাখায়। সেইটো কাৰণে এতিয়া কচুলো দিও বনাইছো।
উম
তাৰপিছত আকৌ সেই মাংস অলপমান আছিল সেইখিনি আলু দি বনাইছো। তাৰপিছত দালি দালি দালি অকমান আছিলে, ফ্ৰিজতে থৈ দিছিলো। উম সেইয়া তাকে ওলাই পেলাই খালো আও।
হয় ভাল।
ভালে, হে ঘৰত মানুহজনৰহে বেমাৰ হৈ আছে যে, হে উলাই, চিভিলত গৈ, চিভিলত গল আল্ট্ৰাচাউণ্ড কৰিলে। তেতিয়া কৰাৰ পিছত মানে, ভালকে বস্তুতটো ধৰা পৰা নাই। এতিয়া মানে আকৌ ফাৰ্মাচীত ঔষধ লব বিচাৰোতে ফাৰ্মাচী ল'ৰাটোৱে কলে, এইটো নহ'ব উম সেই চিভিলত ভালকে ৰিপদটো নোলায়। আপুনি হেৰি কৰিব, অ প্ৰাইভেটতে দেখুৱাব। প্ৰাইভেটত কৰিলে ফাৰ্মাচীখনৰ নাম কপিলি মানে, কপিলিত দেখালে, সেই তেতিয়া মানে আপোনাৰ ভালকে ৰিজাল্টটো ওলাই যায়। সেইটো কাৰণে আপুনি তাকে কৰিব সেনেকে। কালি কালি যাব খবৰ এতিয়া মানে টেবলেট- খাই আছে আও, এতিয়া ভাত পানী খুৱাই বোৱাই থৈ টেবলেট চেবলেট দি থৈ, দাই আমাৰ ইপিনে বহুত গৰম। সেই গৰমত, সেই কাৰনে অকনমান বাহিৰ পিনে ওলাই আহিছো।
উম আমাৰ এই পিনে ঠাণ্ডা, নাই গৰম নাই গৰম পৰিছে।
সৰু ছোৱালীজনী আকৌ সেই দোকানত গ'ল। কিবা কাগজ ওলাব লাগে বোলে। হা অ আমাৰ মাহঁতৰ ঘৰতো বজাৰ অলপমান দিব আছিল। এই আম আনিছি দেখিলে বজাৰ পৰা, তাৰপিছত আকৌ আলু চাহপাত কল গেট বাছ একোবা কিবা কিবি ধেৰ বস্তু মানে আও এতিয়া আনিলে বজাৰ খিনি দিব যাব পা আহে গধূলি সময়তে গ'ল তাহাত নয় ভাগিনটো গল তাৰপিছত চাহ তাহ খাই আহিলে আৰু আইতাকে চাহ তাহ বনাই খোৱাই পঠালে বোলে এতিয়া এই দোকানৰ পৰা আহে নাই দোকানৰ বস্তু ওলাব গৈছে এই মাত্ৰ আহি পাই চে মোৰ আহি ওহ উওলাই আহি বাতৰ পিনে তাইক কৈচোন ভাত পানী খাই বৈ আহিবি মোক মোক অকমান ৰখিব দিছিল মই নৰখিলো। বোলো মই যাই থাকো তুমি যাবা। হম
কোন কত যায়?
মোৰ লগত আহিলে বাতৰ পিনে ওলাই গৰম যে সেইটো কাৰণে কৈছো একো ভাত পানী খাই বৈয় ওলাই আহিব এতিয়া তম তোমাৰ লগৰ কেইজনী একেলগে আহি কেনে
অ একেলগে আহি যাম।
গোটেকেইজনী একেলগে আহিবা।
উম
অ লগৰজনী যে বিয়া আছিল এতিয়া বিয়া নহয় নেকি?
হব ডিচেম্বৰ
অ কেতিয়াকে যাবগৈ মানে ঘৰত?
ডিচেম্বৰ।
অ অ অ অলপ সোনকালে নাযায় মানে দেৰিকেহে যাব আৰু।
অ পালোৱে
উম এ আমাৰ ভেজালে নময়ে এতিয়া স্কুলত বোলে প্ৰীতি ভোজন পাতিব লাগে এতিয়া তাকে বাইদেউ গৰাকীয়ে ফোন মাৰিছিলে কি কি আনিব লাগে কি কি আনিব নালাগে এতিয়া ৰচুন দালি কেজি আনিব দিছো। তাৰপিছত ৰঙালাও চাৰিটা আনিব দিছো, তাৰপিছত আকৌ হেৰি মটৰ যে এ মটৰ এক কেজি। মটৰ এক কেজি আনিব দিছো এতিয়া মটৰ ৰঙালাও তাৰপিছত আকৌ আলু চয়াবিন হে দি ন মানে ভাজি কৰিম তাৰ পিছত অ দালি তিনি কেজি আনিব দিচোন দালি তিনি কেজি মানে বনাম লৰা চলি আমাৰ পঞ্চল্লিশটা পঞ্চল্লিশ এ ল'ৰা ছোৱালীয়ে মানে এতিয়া চল্লিশটা মানে প্ৰেজেন্ট থাকে উপস্থিত থাকেই মানে এতিয়া আকৌ চল্লিশটা ল'ৰা ছোৱালী গাৰ্জেন বিলাকক মাতিব লাগে তাগে সবিলাক আৰু মোতা মানুহনো ক'ত আহিব আৰু মাইকী মানুহ বিলাক খাই আহিব আৰু বেছি আৰু সেইকাৰণে বোলো আকৌ পাপৰ চাপৰ আনিব দিয়া নাই পাপৰ চাপৰ আনিলেহে পুৰা ভ ভগুৱা বহুত দিগদাৰ হয় নেমু আনিব দিছে কি তাৰ পিছত আকৌ বুধবাৰ কৰিব দিছো আৰু বুধবাৰ মানে উম কণী যে একেবাৰে ল সেই খিনিও হৈ যাব আৰু
দাতটো বিশাই আছে দামটো বিশাই আছে ব
তাহতো হেৰি বৈ খোৱা নাই
নাই
দাত কি কোন কোন একেবাৰে জামি দাঁত নে না মাজৰ দাঁত
নাই ন
অ হয় নেকি হেই কি আম তাত এতিয়া মধুআমৰ পাত পাবা জানো মধুআমৰ পাত দি এ হেৰি দাঁত মাাজিলে বোলে ভাল মধুম পাত এই মধাম পাত যে কেওঁতো
অ
কে তো ক তো সেই তিন চাৰিটা মান আগ লৈ তেতিয়া মোহাৰি পেলাই অ দাঁত মাাজিবা। চোন তেতিয়া ভাল হ'ল। আমাৰ সেইপিনে এ সেনেকুৱা কৰে, দাঁত বিষালে সেনেকে ভালে আকৌ দিয়ে চাধা দিয়ে। এতিয়া চোন চাধা তোন লব নোৱাৰিবা। উম চাধাটো ন খাব নোৱাৰা সেইকাৰণে চাধা দিয়াতকৈ হেৰি খুৱা মোক মধুুৱামক টোকে লৈ পেলাই তেতিয়া ভাল হব আকৌ গম পানী নিমখ দি খুলি কৰিবা চোন। আকৌ ডক্টৰ তাত গ'লেও খুলি কোৱা। ডক্তৰ তাত গ'লেও হে কুলি কোৱা ঔষধ দিয়ে নহয়, সেয়া হেয়া ললেও কুলি কৰিলেও ভাল হব। এটা গৰম পানী দিম। হেৰি কৰিব লাগে গৰম পানীতে এটোপ বা দুটোপ পেলাই লৈ, তেতিয়া সেনেকে খাব লাগ। তেতিয়া হা লচাও খোৱা নহয় হেৰি অ কুলি কৰিব লাগে। তেতিয়া ভাল হয়। আকৌ দাতৰ বিষয়ে হেৰি বহী চহী দিয়ে নহয় ফাৰ্মাচীত কৰি হেৰি কৰি খাবা।
যায় নে নাযায়? মই কাউন্টাৰ যোৱা নাই। আহ হয়
কি খালা গৈ খালা নে? নাকি না মলম সানিলা।
একোৱে হোৱা নাই।
অ একো একো নোখোৱাকে ভাল হৈছে নেকি? অ মই ডাঙৰ ছোৱালীজনী জ্বৰ হৈ আছে ফোন মাৰি হেল্ল সেইয়া জৰ শুইয়ে আছে বোলে একদম মাততো ইমান ভাঙি গৈছে গে, কাহ নাই বোলে চৰ্দি লাগোল মাত ভাঙি গৈছ। উ সে তেতিয়া বৰি খাব দিছোং, বৰি খাইছে এতিয়া ভাত খাইছে না ভাত খাইছেনে নাই নাজানো আৰু তাই ঘৰত থাকোতে ভাত। খাব ইমান জোৰ কৰি থাকিব লাগে, এতিয়া নাখায় ভাত খাব এৰিলোং
তেতিয়া ইফালে বতৰটো বতৰটো গৰম পাত চন্দা আছিল ন সকাৰি চব
অ গৰম আৰু ঠাণ্ডাৰ মাজত হয় বাৰু বেমাৰ আৰু এইবাৰ এইবাৰ জাক জ্বৰে পাইছে মানে একদম থেঠালি দিছে আৰু জ্বৰটো ৱে
উম
উ পতককে ভালেই নহয় তে বৰি চৰি খালেও ভাল নহয় খাওঁতে স দোলে খাব নোৱাৰ গোটেই গা বিলাক কি হয়।
বা গোটেই দিন জ্বৰ জ্বৰ লাগে
খাব নোৱাৰিলে বহুত দিগদাৰ অ যাম। বেমাৰ
জ্বৰ জ্বৰটো জ্বৰ জ্বৰ লাগিছে মানে গাতো বিষ
এই বিষৰ কাৰণে জ্বৰ উঠিছে তোমাৰ এনেই ধৰি লও নহয় এদিন জ্বৰ নুঠে। আৰু বিষৰ কাৰণে জ্বৰ উঠে আমাৰ মানুহজনৰ সেনেকুৱা হৈছে আৰু সোহৰা এটা ওলাইছে যে হয়তো বিষতে জ্বৰ এইটো বৰি চৰি খাব দিছো। এতিয়া বৰি‌ চৰি খাব বহুত বহুত টান পায় বৰি চৰি খাবৰ কাৰণে বহিছ। খাবাৰ সোন সোনকালে তেতিয়া ভাল হবল নহলে অ কাম কৰিবা কেনেকৈ আক কাম কৰিতো
আজি বহি বহি খামহে
তাত এনে বৰি দিয়ে নিদিয়ে জানো ডক্টৰ নোহে অ দেখুৱালে বোলে টেবলেট চেবলেট দিয়ে পোন অ সে দেখুৱাব যায় দেখুৱাই পেলাই ঔষধ ঔষধ কিনি লবা। ফ্ৰীটে যদি পা পোৱা। তেতিয়াহ'লে নিজৰ সুবিধা টকাকেইটা ৰখিব অ ফিতে নিদিয়ে সেয়াতটো আকৌ কেনেকুৱা কথা ফ্ৰীতে দিব লাগে কাম কৰা মানুহ বিলাকক তে
উম ইমান মানুহ ফ্ৰীতে নিদিয়ে ন
ফ্ৰীতে দিয়া বুলি ভাব জানো ফ্ৰিতে দিছে বুলিহে ভাবিছো অ ফ্ৰীত নিদিয়ে? অ খোৱা বোৱা কি ন হয় নহলে কি লাভ হয় আৰু নাখালে মানে কি পই
তেনেকুৱা য চবে চিট নাখালেও
অ নহলে হেৰি নাখালেও মানে পইচাটো দিবই লাগিব। অ সেনেকুৱা সেইটো আকৌ কেনেকুৱা কথা। আমি ভাবিছো কি নাখালে পইচাটো দিব। ক নালাগে বুলি ভাবিছিলো
না ফিক্স হয়
নহলে খোৱাই ভাল আৰু নহলে যদি নাখালেও পইচা। দিব লাগে সেইকাৰণে উ খাবাই আৰু যি মিঠাই চিঠাই কল চল দিয়ে যি দিয়ে তাকে খাব নহ নাই আৰু কোৱা খিনিত টো খাব পাৰিবা
অকে
এতিয়া নহলে হ'ব দিয়া যোৱা নহলে কালি কথা পাতিম।
আহ আহ